হেল্ল'
অ' শুনা পাইছা নাই মাত?
অ' অ' শুনিছোঁ, শুনিছোঁ মোৰ কথা শুনিছানে?
অ' শুনিছোঁ, শুনিছোঁ বাৰু দেই অ' বাকী কি কৰি আছা? অ' খবৰ ভালেই ভালেই বাৰু দেই, তোমাৰ কেনেকুৱা?
মোৰো ভালেই আছোঁ, আছোঁ।
অ' অ' কি কৰি আছা?
মই তোমাৰ কি কৰিবা এনেই অকণমান ৰাস্তাৰ ফালে ওলাই আহিলোঁ।
অ' তাকে ভালেই কৰিলা, ভালে কৰিলা বাৰু দেই।
তুমি কি কৰিছা?
মই সেই তোমাৰ আহি মেলি চেণ্টাৰতে অকনমান বহি আছোঁ গ'ম পাইছানে। এই ঘৰত থাকি আমনিও লাগিছে।
অ' হয়, হয় আমনিও লাগে হয়।
তাকে, তাকে বাকী ভাত পানী খালা?
হয়, হয়। ভাত পানী খালোঁ বাৰু দেই।
অ' অ' অ'দে মই মও খালোঁ খালোঁ বাৰু দেই বাকী ঘৰত খবৰ খবৰ খাতি কোৱাচোন বাৰু?
খবৰ খাতি আছে আৰু মাহত তেনেকুৱাই ভালেই আৰু
অ' ভালে ভালে ন
উম, তোমালোকৰ কেনেকুৱা ঘৰৰ ফালে?
অ' আমাৰো আমাৰো ভালেই ভালেই বাৰু দেই অ'। তাকে, তুমি আজি বহুত দিনৰ মূৰত ফোন কৰিলা কেলে ফোন কৰিলা বা কি মনত পৰিলা আজি।
মনত পৰিলে মানে মই বোলোঁ এতিয়া এনেই থকাতকে মই বোলোঁ দেখিলোঁ ৰাস্তাৰ ফালে এতিয়া মই আজি এটা কথা লক্ষ্য কৰিছোঁ।
অ'
আজিৰ যুগত কি হৈছে মানে ধৰা এতিয়া পেট্ৰলৰ গাড়ীসমূহতো আমি সৰুৰ পৰা দে দেখি আহিছোঁ।
দেখি আহিছোঁ, দেখি আহিছোঁ হয়।
হয়, এতিয়া মানে কি হৈছে পেট্ৰলৰ গাড়ী দিনক দিনে বাঢ়ি গৈছে যিমানে সিমানে আমাৰ পে অলপ পৰিমাণটো কমি আহিছে। অ' এতিয়া মানে আজি মই এটা কথা লক্ষ্য কৰিলোঁ।
হয়।
আমাৰ পেট্ৰলৰ গাড়ীসমূহৰ উপৰিও আমি এতিয়া ৰাস্তাত বিভিন্ন ধৰণৰ আমি ইলেক্ট্ৰিক যান বাহন আমি দেখিবলৈ পাইছোঁ।
নিশ্চয়, নিশ্চয় পাইছোঁ।
হয়, এতিয়া আমি মানে তুলনামূলক ভাৱে আমি যিমানে পেট্ৰলৰ গাড়ীসমূহ ওলাইছে, সিমানে আমাৰ ইলেক্ট্ৰিক যান বাহন সমূহো আমি ওলাবলৈ দেখিছোঁ।
অ' ইলেক্ট্ৰিক যান বাহনো মই দেখা পাইছোঁ হয়।
হয়, হয়। এতিয়া ধৰা আগতে তোমাৰ পেট্ৰলত চলা টেম্পু আছিলে। এতিয়া ইলেক্ট্ৰিক টেম্পু ওলালে। এতিয়া ধৰা আগতে বাইকসমূহ আছিলে, এতিয়াও বাইকসমূহ আছে আমাৰ পেট্ৰলত চলা কিন্তু, তাৰ পৰিৱৰ্তে আমি এতিয়া ইলেক্ট্ৰিক বাইক দেখিছোঁ বা ইলেক্ট্ৰিক আমি গাড়ী দেখিছোঁ হয়। আমি বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক যান বাহনসমূহ এতিয়া আমি দেখিবলৈ পাইছো। তাৰ ফলত মানে কি হৈছে, আমাৰ এতিয়া বহুত লাভজনক হৈ চে সেইটো চাবলে গ'লে।
অ'
যিহেতু আমাৰ কি হয়, পেট্ৰলৰ পৰা যোনসমূহ আমাৰ বাহনৰ পৰা ধোঁৱা ওলায়
হয়।
এই ধোঁৱাই কি কৰে আমাৰ প্ৰকৃতিয়ে অনিষ্ট সাধন কৰে। প্ৰকৃতি মানে প্ৰদূষণ কৰে। সেই ক্ষেত্ৰত আমি যদি চাওঁ ইলেক যান বাহন সমূহৰ পৰা আমাৰ কোনো মানে অসুবিধা নহয়, বহুত লা লাভজনক হৈ পৰিছে সেই গাড়ীসমূহৰ পৰা। এতিয়া ইলেক্ট্ৰিক যান বাহন সমূহে আমাৰ প্ৰকৃতিৰ কোনো প্ৰদূষণৰ কোনো কথাই নাহে। যিহেতু সেইটো আমাৰ ইলেক্ট্ৰিক, মানে ধৰা কাৰেণ্টত চলে। আমি এতিয়া ধৰা কি হৈছে, ইলেক্ট্ৰিক যান বাহন সমূহে কি হৈছে যিমানে সেই বাহনসমূহ বাঢ়ি গৈছে, সিমানে আমাৰ পেট ট্ৰলৰ যোনটো পৰিমাণ, সেইটো দিনক দিনে আকৌ মানে ধৰা আকৌ তোমাৰ ছেম লেভেললে আহি যাব, আ আগৰ লেভেলত আহি যাব, বেছিকৈ খৰচ নহয়।
তাকে- তাকে, গতিকে সেইটো ভাল কথা কৈছা বাৰু দেই।
হয়। এতিয়া তুমি কি মানে কি বুলি ভাবা বাৰু, এই যান বাহনসমূহ যে আমাৰ উলিয়াইছে এই সমূহৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ লাভ হ'ব পাৰে বা এই সেইখিনি উলিওৱাটো ভাল নে বেয়া, সেইটো তুমি কিবা ক'ব বিচাৰিবা নেকি।
হয়, আচলতে তুমি এতিয়া ক'লাই বহুতখিনি কথা কৈয়ে দিলা। আচলতে এতিয়া তোমাৰ ইলেক্ট্ৰিক যান বাহনসমূহ আচলতে মই ভাবো এটা ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে এটা বহুত ভাল বস্তু, কাৰণ কেনে ক'লো মই, অ', তোমাৰ যে যদি অ', পেট্ৰলসমূহত চলা গাড়ীসমূহ যদি কমায়। আমি সকল আমাৰ যদি সকলোৰে ঘৰত তোমাৰ এখন কৈ হ'লেও যদি তোমাৰ ইলেক্ট্ৰিক যান বাহন থাকে, তেতিয়া অ', তেতিয়া তোমাৰ কি হ'ব আমাৰ খুব কম পৰিমাণে হ'লেও আচলতে আমাৰ সেই প্ৰদূষণটো, বায়ু প্ৰদূষণটো ৰোধ পাব।
ৰোধ পাব নিশ্চয়।
হয়, তাৰ লগতে আচলতে শব্দ প্ৰদূষনো ৰোধ পাব।
ৰোধ পাব হয়-হয়।
তোমাৰ এতিয়া ধৰি লোৱা এতিয়া পেট্ৰলত চলা যিসমূহ গাড়ী বা মটৰ, সেইসমূহত কি হয় তোমাৰ, অ', বায়ু প্ৰদূ ষণৰ লগে- লগে, তোমাৰ শব্দ প্ৰদূষণো হোৱা দেখা যায়। যিহেতু তাৰ পৰা শব্দ বহুত ওলায়। বহুত শব্দ নিৰ্গত হোৱা দেখা যায়, গতিকে কিন্তু, সেই আমি যদি ইলেক্ট্ৰিক যান বাহনৰ ক্ষেত্ৰত মন কৰোঁ, তেনেহ'লে ইলেক্ট্ৰিক ইলেক্ট্ৰিক যান বাহনত আচলতে কোনো শব্দ আমি শুনা নাপাওঁ।
হয়, নাপাওঁ হয়।
গতিকে সেই তাৰ পৰা আচলতে আমাৰ শব্দ প্ৰদূষণো ৰোধ পাব পাৰে। আৰু তাৰ লগতে তুমি কৈছিলা যে যেতিয়া তোমাৰ এই পেট্ৰলত চলা যিসমূহ গাড়ী যান বাহন সেই সমূহ যান বাহনত কি হব তোমাৰ, অঁ যিটো আমাৰ খনিজ পদাৰ্থসমূহ, খনিজ তেলসমূহ, সেইসমূহৰ আচলতে পৰিম অ পৰিমাণটো আচলতে দিনক দিনে কমি যাব। আমি যিমানেই বেছি ব্যৱহাৰ কৰিম, সিমানেই আমাৰ কমি যাব। আৰু আমি তুমিও জানা সেই কথাটো, মইয়ো জানো যে আমাৰ যিসমূহ খনিজ তেল প্ৰাকৃতিক আচলতে সম্পদসমূহ, সেইসমূহ কেতিয়াও পাৰ্মানেণ্ট নহয়। হয়, সেইবোৰ স্থায়ী নহয় আচলতে সেইবোৰ অস্থায়ী। হয়তো তোমাৰ আমি যিমানেই ব্যৱহাৰ কৰিম, সিমানেই অতি সোনকালে আচলতে আমাৰ সেই বস্তুসমূহ আমাৰ পৃথিৱীৰ পৰা বিলু প্তি দিশে আগবাঢ়িব।
হয় হয় হয়।
আৰু আচলতে সেই তোমাৰ যিসমূহ খনিজ পদাৰ্থ বা প্ৰাকৃতিক সম্পদসমূহ খনিজ তেলসমূহ। সেই তেলসমূহ আচলতে অঁ বনিবলৈ তোমাৰ সেইবিলাক আচলতে সেইবিলাক, তেলসমূহ বনিবলৈ তোমাৰ বহুত বহুত বহুত বছ বহুত বছৰ বহুত যুগৰ আচলতে প্ৰয়োজন হয়, হয় সেইবিলাক আ চলতে তোমাৰ এদিন দুদিনত অঁ তৈয়াৰ হোৱা বস্তু নহয়, সেইবিলাক তোমাৰ অঁ সেইবিলাক আচলতে তোমাৰ বহুত যুগৰ প্ৰয়োজন হয়। গম পাইছা নাই? এতিয়া মই তোমাৰ সেই তাৰ যিটো মানে তৈয়াৰ হোৱা মাছ আচলতে গঠনটো তোমাক মই নকওঁগৈ আৰু এতিয়া বেছি দীঘলীয়া হৈ যাব। কিন্তু সেয়ে আচলতে সেইকাৰণে আমি যিসমূহ আমাৰ অঁ তেলত চলে বা প্ৰাকৃতিক সম্পদত চলা যিসমূহ অঁ গাড়ী মটৰ বা পেট্ৰলত চলা তোমাৰ খনিজ তেলৰ জৰিয়তে চলা যিসমূহ গাড়ী মটৰ, সেই গাড়ীসমূহ গাড়ী মটৰসমূহ, ব্যৱহাৰটোক কম কৰি আমি আচলতে যিমানেই ইলেক্ট্ৰিক যান বাহন ব্যৱহাৰ কৰোঁ, সিমানেই আমাৰ অঁ, আমাৰ উঠি অহা প্ৰজন্মসমূহৰ কাৰণেও ভাল, আৰু নিজৰ প্ৰকৃতি আমাৰ প্ৰকৃতিটো আমি ৰক্ষা কৰিবৰ কাৰণেও আমাৰ সেইটোৱে আচলতে গুৰুত্বপূৰ্ণ ভূমি
লাভ কৰে হয়, এতিয়া ধৰা, আমি যদি আৰু এটা দিশত চাও। এতিয়া আমাৰ কি হৈছে যোনসমূহ পেট্ৰলত চলা গাড়ী আছে, সেই গাড়ীসমূহৰ স্পীডতটো বহুত। যিহেতু খনিজ তেলৰ জৰিয়তে সেই গাড়ীসমূহ চলে। বা সেই ইঞ্জিনটো আমাৰ বহুত মানে একদম মানে পাৱাৰফুল হয়। শক্তিশালী হয় সেই ইঞ্জিন সমূহ, এতিয়া কি হৈছে যে তিয়া আমাৰ এই পেট্ৰলত চলা যিসমূহ গাড়ী আছে, যিহেতু তাৰ পাৱাৰতটো বহুত বেছি। আমি বিভিন মানে প্ৰায় সদায় মানে আমি প্ৰায় সদায় বুলি ক'ব লাগিব, আমি কি হয় এই যোনসমূহ সেই ইন্ধনত চলা যান বাহন আছে, এইসমূহৰ আমি এক্সিডেণ্ট হোৱা দেখিবলৈ পাওঁ, দুৰ্ঘটনা।
হয়, হয়।
তেওঁলোকে মানে কি হয়, এই গাড়ীসমূহ যে স্পীডতটো বহুত বেছি পাৱাৰ বেছি, সেই ক্ষেত্ৰত কি হয় অভাৰ স্পিডিঙৰ কাৰণে সেই গাড়ীসমূহৰ আমি এক্সিডেণ্ট হোৱা বহুতো ঠাইত দেখিবলে পাওঁ, যাৰ বাবে কি হৈছে বহুতো লোকৰ মানে আওমৰণে মৃত্যু ঘটিছে।
হয়, হয়।
কঁকালতে মৃত্যু ঘটি যোৱা দেখা যায়। আজিকালি যোনসমূহ নৱপ্ৰজন্ম আছে, ডেকা চামৰ ল'ৰা ছোৱালী আছে সেই সমূহে কি হয়, একদম মানে ধৰা যোনসমূহ পাৱাৰফুল বাইক থাকে ইন্ধনত চলা, সেই বাইক সমূহৰ কিনি পেলাই তেওঁলোকে অভাৰ স্পিডিং কৰি বহুতৰে এনেকুৱা এক এক্সিডেণ্ট হৈ মৃত্যু হোৱা দেখা গৈছে।
নিশ্চয়, নিশ্চয়।
কিন্তু তাৰ পৰিৱৰ্তে যদি আমি চাওঁ যোনসমূহ ইলেক্ট্ৰিক যান বাহন আছে সেই যান বাহন, যান বাহন সমূহৰ মানে কি হয় এটা লিমিটতহে মানে স্পীড থাকে।
হয় হয়, আৰু আচলতে সেই সেইসমূহৰ সেই যান বাহনসমূহৰ আচলতে এক্সিডেণ্টৰ পৰিমাণটো খুবেই কম।
খুবেই কম হয়, তাৰ একমাত্ৰ কাৰণ হৈছে ইলেক্ট্ৰিক কাৰণ তাত স্পীডৰ এটা লিমিট থাকে, তুমি যিমান বিচাৰা সিমান স্পীডত চলাব নোৱাৰা। আমাৰ যোনটো লিমিটেড স্পীড থাকে সেই স্পীডত চলোৱাৰ কাৰণে কি হৈছে আমাৰ মানুহৰ মৃত্যৰ পৰিমাণটো কমি গৈছে সেই গাড়ীসমূহৰ কাৰণে।
হয় হয়, নিশ্চয় নিশ্চয়, তুমি এটা বহুত ভাল ভাল কথা ক'লা। হয় হয়।
আৰু তাৰ লগতে কি হৈছে গাড়ীসমূহৰ যেতিয়া স্পীডটো কমিছে আমাৰ জনসংখ্যা হাৰ, আগতে মানে কি হৈছিলে যেতিয়া ইলেক্ট্ৰিক যান বাহন নাছিলে তেতিয়া আমাৰ মৃত্যুৰ হাৰটো বহুত বেছি আছিলে।
হয় হয়।
এতিয়া সেই যেতিয়া ইলেক্ট্ৰিক যান বাহনসমূহ আহিলে আমাৰ মৃত্যুৰ পৰিমাণটো মানে কমি আহিছে অলপমান। আগতকৈ তুলনামূলক ভাৱে কমিছে। হয় হয়।
অ', আৰু আৰু এটা কথা আমি চাব পাৰোঁ তুমি এক্সিডেণ্টৰ ক থা ক'লা এই তাত তাৰ জৰিয়তে আলতে এক্সিডেণ্ট ৰোধ পাইছে, মই সেই বিষয়ে তুমি যিহেতু ক'লাই গতিকে মই তাৰ বিষয়ে বিষয়ে নকওঁ আৰু কিন্তু আমি ইলেক টিক যান বাহনৰ আৰু এটা সুবিধা যিহেতু স ইলেক্ট্ৰিক ইলেক্ট্ৰিক যান বাহনসমূহ যিহেতু আমাৰ বিদ্যুতৰ জৰিয়তে চলে হয় নহয় গতিকে তোমাৰ আ, তাত কি হয় তোমাৰ পেট্ৰলত চলা যিসমূহ গাড়ী তাতকৈ আচলতে ইলেক্ট্ৰিক যান বাহনসমূহৰ মাইলেজ বেছি থাকে। ধৰি লোৱা তোমাৰ এ, অ' এ, তোমাৰ এদিন চাৰ্জত দি তোমাৰ কেইঘন্টামান চাৰ্জত দি দিয়াৰ লগে লগে তুমি বিন্দাচ তুমি দুশ কিলোমিটাৰ, তিনিশ কিলোমিটাৰ আৰামছে যাব
হয় আৰামত যাব পাৰি হয়।
কৰি কিন্তু সেই তেনেক্ষেত্ৰত আচলতে তোমাৰ পেট্ৰলত চল গাড়ী এখন তোমাৰ এক লিটাৰ তেলত কেৱল তোমাৰ খুব বেছি বেছি চল্লিছ বা পঞ্চাশ কিলোমিটাৰহে চলিব পাৰা, হয় কিন্তু সেই তাৰ ক্ষেত্ৰত আমি ঘণ্টা যদি চাৰ্জ দিওঁ, এঘন্টাত হয়তো এ, এশ কিলোমিটাৰো আচলতে সেইখন চলিব পাৰে গতিকে সেই ক্ষেত্ৰত এটা আমাৰ বহুত প্লাছ পইণ্ট আছে।
হয় হয়।
অ' আৰু ইলেক্ট্ৰিক যান বাহনৰ ফলত, ইলেক্ট্ৰিক যান বাহনত কি হয় অ', তোমাৰ মানুহো আচলতে বেছি বহিবও পাৰে, আচলতে হয়, কিছুমান আচলতে সৰু সৰু কিন্তু হ'লেও তোমাৰ আহ' প্ৰায় সমানেই আচলতে মানুহ বহিব পাৰে।
বহিব পাৰে হয়।
অঁ', সেই পেট্ৰলত চলা যান-বাহনসমূহতকৈ বেছি প্ৰাধান্য আমি আচলতে ইলেক্ট্ৰিক যান বাহন- সমূহক দিব পাৰো ন'। হয় নে বাৰু। অঁহ', তাৰপিছত আকৌ তোমাৰ ইলেক্ট্ৰিক যান বাহনসমূহে মানে আমাৰ দৈনন্দিন জীৱনত বহুত মানে বহুত- গুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবে আমি অঁ' সেইবাবে আমি- যিমান পাৰো আচলতে ইলেক্ট্ৰিক যান-বাহনসমূহক- গুৰুত্ব দিয়াটো অধিক আমি-আমি যিমান পাৰোঁ আচলতে- প্ৰকৃ' মানে প্ৰাকৃতিক সম্পদত চলা আমি সেই খনিজ তেলসমূহৰ- চলা আচলতে গাড়ীসমূহক এৰি আমি আচলতে ইলে- ক্ট্ৰিকৰ-ইলেক্ট্ৰিক যান-বাহনৰ দিশ-দিশে আগবাঢ়িব লাগে। হয়-হয়। নি-নিশ্চয়। গতিকে সেই সেইখিনিয়ে কথা আমি ইলে- ক্ট্ৰিক যান-বাহনৰ বিষয়ে আমি ইমানখিনি কথা পাতিলোঁ। মও বহুত নজনা কথা তোমাৰ পৰা শিকিবলৈ পালো। আৰু তুমিও নিশ্চয় মোৰ পৰা কিছুমান হ'লেও কথা জানিব- পাৰিলা। গতিকে সেইখিনিয়ে আৰু কথাখিনি। অঁ', তেতিয়া সেইখিনি কথাকে পাতিলো আকৌ-আকৌ যাতে এনেকে ফোন-চোন কৰি থাকা আৰু- এতিয়া ভাল লাগিব। অঁ',। এতিয়া আজিলৈ ৰাখিছোঁ আৰু দিয়া। অঁ', -হ'ব বাৰু।